হেল্ল? ' অঁ' শুনিছোঁ কোৱা? মই এনেই বিছনাতে আছো, তুমি?
মই এই বনধালি ইমান বন সূপা হৈছে, ভাত নাই- আযি হেৰি কিতো সোমবাৰ শাওনৰ সোমবাৰ মানিছো।
অহ, তোমালোকৰ মানা নেকি?
মানে মই লাষ্ট দুবছৰৰ পৰা মানিব লৈছোঁ। তাৰপিছত মানে হেৰী শাওনৰ সোমবাৰ গীতাত।
অঁ সেইটোয়ে শাওনৰ সোমবাৰ গীতাত।
অঁ তাৰপিছত এইবাৰ আকৌ সিহঁতেও মানিছে দেই- উমঁ, গোটেই মাহটোৰ মানে সোমবাৰ কেইটা আও।
কি সেতেও মানে?
এইবাৰ সিহঁতেও মানিছে, তাকে মই তাক সুধিছো যে- চবৰে কিবা এটা কিবা এটা ৰিজন লৈ পেলাই মানিছে, তই কিয় মানিছ? তইতো এনেই মানুহ মৰিলেও- ব্ৰত নামান?
অঁ!
সি কৈছে এনেই মান।
অহ-
মনগৈছে।
ওঁম!
ভালেই এনেকে মানে অ-অকলে হ'লে দিগদাৰ, মানিবলে ভাল নালাগে। এতিয়া সিও নাই সিও মানিছে যে সেইটো কাৰণে জোজটো পাই আছো আৰু মো।
ওম কোনে-কোনে মানিছা?
ইয়াতে মই-
অকল তহঁত দুটায়ে?
অঁ'-
আমাৰ এই বুবো খুৰাহতৰ ঘৰত চবেই মানে।
উমঁ, আৰু সিহঁতৰ ঠাপনাও নাই জানো? উমঁ-
ক মই পয়াহঁতৰ ঘৰেকৈ তীৰ্থ হ'ল যে।
অঁ, অঁ সিহঁতেও মানে।
অঁ সিহতি গোটেই মাহটোৱে মানে। সেইদি এইবাৰ বোলে কেদাৰনাথ যাব, অঁ এইবাৰ আকৌ যাব- উমঁ, দাদা যাব এইবাৰ যেনিবা দাদা যাব, দুৰ্লভ যাব তেনেকৈ কোনবা কোনোবা যাৱ।
অঁ, সি মই গ্ৰুপ এটাত আছো যে সিহঁতৰ।
অঁ।
এই কিবা কম্পিউটাৰ-
অঁ।
তেতিয়া এক হেৰি দূৰবো যাব হ'বলা কম্পিউটাৰ দোকানি দূৰবো যাব হ'বলা- একেলগতে যাব চাগে গোটেইকেইটা।
হ'ব পাৰে।
উমঁ, সি মানে দিছিলে নাথাকিম বুলি।
অঁ।
সৰু দুৰ্লভও যাব।
অঁ, হয় চাগৈ কালি দাদাই কৈ আছিলে মই ভালকৈ ধ্যান নিদিলোঁ কোন কোণ যাব। দাদা আমৰ ঘৰলৈ আহিছিলে।
উমঁ।
তাৰপিছত মই আহি পাইছোহে, মোক কৈ আছিলে বল, আমাৰ ঘৰ যাম মোক চ' আহি পাইছোঁহে মই এতিয়া। নাযাওঁ মই দেক লগত এনেকলো তক
এদিন থকাৰ পিছত, মানে দুদিন মান থাকি লোৱা পিছত বেলেগ কথা।
নহয়, সি এনেই যাওঁ বুলি কৈছিলে, থৈ আহি। মই ভাত, ৰাতিপুৱা তাৰমানে, কালি মাংস আছিলে যে
উম।
অলপ মাংসও আছিলে, তাৰপিছত আজি মাহতে সৰু মাছো লৈছিলে।
উম।
আমি তেনেকৈ খালোঁ। মোৰ মোবাইলটো ভাল কৰিব দিলোঁ নহয়।
অঁ।
মই আজি গোটেই দিনটো শুইছো, জানা!
মা নাই, মোবাইল নাই।
অ, সুনোটো নাই, তাই থকা হেতেন তাইৰ লগতে টাইম-পাছ কৰি থাকিব পাৰিলাহেঁতেন।
অঁ, সেইটোৱে।
তাৰপিছত মই শুই, শুইছোঁ, শুইছোঁ, শুইছোঁ, মা আহিছে মোক উঠাইছে, উঠিছোঁ।
মাও মানে এই কামবিলাকৰ কাৰণে মোবাইল থৈও যাব নোৱাৰে, নহ'লে থৈ ।
এই আৰু মাৰ মোবাইলটো কিনো চাম, নিজতো বেলেগেই ন অলপ।
লোকৰ মোবাইলত চাবলগীয়া একো নোলায়ে।
মায়ে মোক চিমতটো ভৰাই দিব কৈছিলে, মোৰ ভাল নালাগে।
উম, মইও বেয়া পাওঁ।
মোৰো ভাল নালাগিলে, চেম, নভৰালো মই সেইকাৰণে।
হেৰিকেতো মোক এই, মোৰ মানে কেতিয়াবা মোবাইলটো কেতিয়াবা অন কৰো ন ইউটিউব কিবা- কিবি, তেতিয়া ভাবো যে মই মোৰ মোবাইলত কি চাওঁ নো, ইহঁতৰ মোবাইলত যে মোৰ চাই ভাল নালাগে।
অঁ, সেইটোৱটো, নাজানো পাই, অ।
একেই, ভাল নালাগে কিবা। অঁ, মই কাণ লগাই-লগাই কি পালোগে জানো?
অ।
কিবা এপত গ'ল ও ওলালোগে।
অ'। মোৰ মোবাইলটো ভাল কৰিব নিলে নহয়!
অ, আমাৰ
যোনকেইটা পইচা আছিলে, অলপ গোটাই থোৱা এক্সট্ৰাকৈ গোটেই কেইটা গ'ল, যাব এতিয়া।
কে কিমান মান পৰিব বুলি কৈছে, সুধি পেলাই নিছে নে কি?
ষোল্লশ।
উম, তেনেকুৱাই ষোল্লশ, ওঠৰশ তেনেকুৱাই পৰে।
উম। মই এইবাৰ সতে তিনিবাৰ লগোৱা হ'ব জানানে, এই মো মোবাইলটোৰ নামতে মোৰ ইমান পইচা গৈছে নহয়।
পৰা গৈ থাকে ন!
সেইটোৱে
সেই নতুন এটা ল'লে হেৰিটোৱে ভাল অ
এইবাৰ মই এইটো বিক্ৰী কৰিম তুমি এইটো নহয় মেইনকে মানে মোৰ এইটো হেৰি লাগে অ ত মানে এইটো যোনখিনি বস্তু মোক লাগে মই এৰিব নোৱাৰো আৰু
উম
বুজি পাইছা ন
উম
হয় নাই কোৱাচোন তুমি কোৱা তুমি পুৰণা সময়তো বস্তুখিনি এৰিব পাৰিবা
নোৱাৰো মোক চব লাগিব।
সেইটোৱেতো মোকো চব লাগে।
তুমি বিশ টকা মই তিনশ টকাও ডিলিট চোৱা নাই চব লৈছো ইয়ালে চাৰি হেজাৰ নে পাঁচ হাজাৰ ফটো এতিয়া মোৰ।
সেইকাৰণে পইছা গৈও মানে বনাব
অ ই মোৰ এইটো অসমৰ নিচিনা হয় যে মোৰ এতিয়া দেউৰি যায়
আৰু যদি ভালকৈ তাৰমানে সেইখন ব্লক লগাই দিয়াৰ পিছত চাগে কেইটামান হলও পাম তিনি চাৰি হাজাৰ মান হলও কি কি কৰো
মানে বা তুমি বস্তু বিলাক লৈ লোৱা পিছত কথা নাই আৰু
হা
বস্তু বিলাক লৈ লোৱাৰ পিছত চিন্তা নাই কিন্তু বস্তু কিছুমানে যে তাতে পুৰণা বস্তু খিনি নালাগে নতুনকে আৰম্ভ ম সেই তেনেকোৱা নোৱাৰি
আমাৰ ভাইটি এতিয়া ভাইটি সেইদিনা সময়তে ভাইটিয়ে কৈছে অ তেতিয়া মই কৈছো তহঁতৰ আজিলেকে বস্তু কিবা সিকিল লৈয় পোৱা নাই উম নাইপোৱা
কাৰণ কি হল হয় তাক দকাৰ নাই ন কে নাই সি মোলৈ বস্তু লয় তাজু যিখিনি বস্তু দৰকাৰ হয় সি সেইখিনি মোলে দি থয়
উম
শুনিছা
বিচাৰিলে ফ ফটো বিলাক মও পাম কিন্তু হ'ল মই নিজে মানে নিজলে লোৱা নিচিনাকে মানে নোৱাৰো মানে মোক এনেকে গোটেইখিনি বস্তু লাগিব মই এটা বস্তু দি থৈ লও নহয় মো চব দৰকাৰী একদম উম
মোৰ নিজৰ ফটোৰ তা হাতত নাই আমাৰ ফটো
উম
একদম আগৰ পৰা
শুনাব মোৰ বৰ দুইটাৰ লগতে আছে আৰু সেইটোৱে যেনিবা ভাল আও
এইডালত নাই
সেই মই